পকোৱা
অ কি কৰি আছা
এ এনে আছো ৰ'বা তুমি কি কৰি আছা
এই মইয়ো তোমাৰ এনেই আছো ৰবা সেই লাইনটো গ'ল ৰবা গৰম লাগিছে এতিয়া মানে তোমাৰ একেদিন ঠাণ্ডা আছিল আজি আৰু গৰ'ত দিছে ৰবা কি গৰম লাগিছে এতিয়া আৰু খে ঘিয় গৰম লাগিছে
অ তাকেই ৰ'বা এ বহুত গৰম পৰিছে অঔ ভাই বহুত গৰম পৰিছে এই বছৰটো মানে কিবা অদ্ভুত ধৰণে যাই আছে সময়বোৰো ইমান জল্দি পাৰ হৈ আছে বতৰ বোৰো ইমান সলনি হৈ আছে ন
তাকে হা এতিয়া তোমাৰ জুলাইৰ মাহ শেষ হব লাহেকে সময়বোৰ কিমান মানে ল ন মানে সময়টো আমাৰ কাৰণে সঁচাই ৰৈ নাথাকে এই তোমাৰ কি বুলি কয় এই কি বুলি কয় এটা আমাৰ কাম চলি আছে দিয়া এই কামটোত বাৰু তুমিও চাগে মানে কি জানো নাজানো ব্যস্ত আছে নে নাজানো বাৰু আমি যেতিয়া আমাৰ আমি সময় আছিল যেতিয়া আমাৰ হাতত তেতিয়া মানে শেষ কৰিব মানে মানে খোজা নাছিলে আৰু মানে লাহে লাহে কৰি আছিলো মানে তোমাৰ ধৰি লোৱা এই দুটা কৰি কিনে এ বাচ কাপিতা এনেকে অলপ চলপ মানে এঘণ্টা কৰি কিনে আৰু আজি নকৰা এনেকুৱা আছিল এতিয়া মানে শেষৰ পৰ্যায় পৰিছে ন এনে কালি এনে আমাৰ মানে কামটো যিটো আছে সেই কামটো বোলে শেষ হ'ব ত শেষ হোৱা শুনি ত মানে এতিয়া আমি এনেকে কামটোত তোমাৰ লাগি গৈছো আৰু মানে নে আজি শেষ কৰিম সেনেকুৱা হৈছে আৰু এতিয়া মানে আগতে আগৰ পৰাই যেন এনেকে পুৰা দিনৰ পৰা পুৰা ৰাতিলৈ কৰিলো হয় ন কেতিয়াবাতে শেষ হ'ল হয় আমাৰ ইমান মানে ইমান মানে কি বুলি কয় এইটো যিটো চাপ আৰু সেই চাপটো নপৰিলে হয় সেইকাৰণে আমি সময়ৰ যি সময়ৰ কাম সময়তে কৰিব লাগে দিয়া সেইটোয়ে মই উপলব্ধি কৰিছো বাৰু এতিয়া সেইটো কথাৰ পৰা
অ সেইটোতো হয় বাৰু উম কি কয় সেইবোৰ কথাবোৰ তুমি বাৰু ইমান ভাবি চিন্তি যে আমি কওঁ বা ইমান ভাবা চিন্তা কৰো তুমি কি ভাবা মানে মই এটা বেলেগ ধৰণৰ কুৱেশন মানে প্ৰশ্ন এটা তোমাক সুধো এই যিটো আমাৰ মানুহৰ মগজু ন সেই মানুহৰ মগজুত ত ইমান কিয় চিন্তা কৰিব পাৰে তুমি কেতিয়াবা সেইবোৰ কথা ভাবা নে মানে যিবিলাক কথা তুমি এই মাত্ৰ যিটো কথা ক'লা বা আমিতো আগতেও বহুত বিষয়ত কথা পাতিছো বা বহুত ধৰণৰ কথা আলোচনা কৰিছো ত' সেই ক্ষেত্ৰত তুমি কি ভাবা যে মানুহৰ মগজুৱে ইমান কিয় বেলেগ বেলেগ ধৰণৰ চিন্তাধাৰা নিজৰ মাজত লুকাই ৰাখিব বা ক'ব পাৰে
ত' মোৰ মতে মানুহৰ যিটো মগজু সেইটো মগজুতটো জানাই তুমি কিমান ভয়ানক আৰু মগজুটোৰ কথা হ'ব লাগে মানে মানুহে এতিয়াও ধৰিব পৰা নাই মানুহৰ মগজুতো। কিয় ইমান মানে বুদ্ধিশালী হ'ল মানে বাকী যিবিলাক জীৱ আছে সেই জীৱতকে মানে। কিয় ইমান মানে মানুহৰ যিটো হয় মানুহটো ইমান কিয় বুদ্ধিমতা হৈ গ'ল আৰু। সেইটোৱেটো এটা ডাঙৰ প্ৰশ্ন সেইটো বিজ্ঞানীসকলে দিব পৰা নাই এইটো আৰু মই কেনেকে দিম কোৱাচোন তুমি। মানে আমাৰ চাবাচোন মগজুটোত কিমান ধৰণৰ তোমাৰ যিবিলাক- সেই আমাৰ ব্ৰেনটো জানাই তুমি দেখিছা। চাগে অ মানে সামাজিক মাধ্যমত ব্ৰেইনতটো আমাৰ কেনেকুৱা দেখিছে চাগে। বা আমাৰ অ মানে যিটো মগজুযে মগজুত কেনেকা কেনেকুৱা ধৰণৰ। অংগ থাকে আৰু সেইবিলাকো দেখিছে কত কি অংগত কি কি মানে থাকে আৰু। আৰু দুটা ফাল থাকেতটো এটা মানে সোফাল আৰু বাওফাল দুয়োটা চাইদৰে মানে চাইডে চাইডে কিবা এটা তোমাৰ আমাৰ যিবিলাক মনত থকা শক্তি তাতে কিবা তাতে। জমা হয় এটাত এটাত কিবা তোমাৰ আমাৰ যিবিলাক মানে কিবা চুলে আমাৰ গৰম ঠাণ্ডা এইবিলাক অনুভৱ হয়। সেনেকুৱা ধৰণৰ যিবিলাক বস্তু সেই গোটেই মানে মগজুততে লাগি আছে আৰু। ত তাকে তোমাৰ বিজ্ঞানীয়ে তোমাৰ আজিলৈকে ধৰিব পৰা নাই মগজতো আমাৰ কিয় ইমান চিন্তাশীল আৰু মই কেনেকা কমা তোমাক এতিয়া। আৰু তুমি কোৱাচোন তোমাৰ কি মতামত আৰু চবৰে এটা নিজৰ নিজৰ মতামত থাকটো ত তোমাৰ মতামতটো কোৱাচোন? কিয় ভাবা তুমি মোক মই তুমি যে মোক সুধিছা প্ৰশ্ন মই টোমাক সেইটো সুধিছো দিয়াচোন তুমি কোৱা এইবাৰ
হা মানে সেইটোতো হয়য়ে মানে চোৱা যিবিলাক উন্নত জীৱ মানে জীৱ। ভিতৰত ক'ব গ'লে আৰু মানুহৰ মগজুটো চবতছে কৃত্ৰিম বুলি কয় ন আৰু ভাবা যিবিলাক জন্ত চট্ৰপাতি হওঁক। ৰকেট প্লেইন হওঁক বা আমি যিবিলাক দৈনন্দিন জীৱনত যন্ত্ৰ পাতি ব্যৱহাৰ কৰো সকলো বস্তু। এতিয়া চোৱা কম্পিউটাৰ লেপটপ বা কেলকুলেটৰ। এইবোৰ বস্তুৱে চছেকেণ্ডত বস্তুবোৰ ওলায়। কিন্তু সেই ছেকেণ্ডত ওলোৱা মাধ্যমটো কোনে নিৰ্মাণ কৰিছে মানুহে। ত সেই ছেকেণ্ডত ওলোৱা মাধ্যমটোতকে নিশ্চয় মানুহৰ মগজুটো বহুত ওপৰত। হয়তো আগন্তুক কেইবছৰ মানতো মানে এনেকুৱা নতুন নতুন বহুত বস্তু। আৱিষ্কাৰ হৈ থাকিব বা ওলাই থাকিব ত' সেই বিষয়ত- মানে অলপমান গুৰুত্ব সহকাৰে লব লাগে আমিও কাৰণ আমি মই ভাবো যে আমি আৰু মানুহ হিচাপে আমি কিন্তু বৰ্তমান সময়ত বহুত পিছ পৰি আছো আৰু এই ক্ষেত্ৰত কাৰণ ধৰা কি হয়? যিহেতু! বৰ্তমান সময়ত সকলো বিজ্ঞান প্ৰযুক্তিৰ দিন হৈছে বা সকলো বস্তু বিজ্ঞান প্ৰযুক্তিৰ ওপৰতে নিৰ্ভৰশীল। ত' সেইবোৰত আমি যদি কেন্দ্ৰ নকৰি বেলেগ বস্তুবোৰত আমি গুৰুত্ব দিওঁ বা বেলেগ বস্তুবোৰ- মানে চাই থাকোঁ বা কেৱল আমি ভাবোঁ যে ধৰা এইখিনি বস্তু! টো জ্ঞান আহৰণ কৰিলে হৈ যাব আজিকালি জানে মানুহে বা ল'ৰা ছোৱালীয়ে কেৱল শিক্ষাগত জ্ঞানৰ- আহৰনৰ ওপৰত গুৰুত্ব দিয়ে কিন্তু যিবিলাক বৈজ্ঞানিক। বা যিবিলাক আন আন মানুহ থাকে তেওঁলোকে সদায় বেলেগ বেলেগ বস্তুৰ ওপৰত। নিৰ্ভৰশীল হয় বা বেলেগ বেলেগ বস্তুৰ ওপৰত গুৰুত্ব দিয়ে। ত' সেই বস্তুবোৰ কিয় গুৰুত্বপূৰ্ণ বা সেই বস্তুৰে বিষয়ে জনাটো কিয় জৰুৰী। আমি দীৰ্ঘম্যাদী জীৱনতহ বুজি পাওঁ আচলতে ক'বলৈ গ'লে।
হয় হয়, একেবাৰে ঠিক কথা কৈছা। আৰু তোমাৰ কি বুলি কয়? এই যিটো তোমাৰ কলো ন মগজু যিটো আমাৰ ব্যৱস্থাপনা বা মগজু যিটো আমাৰ- আ মানে- মানে কিমান ডাঙৰ এটা মগজু মানে ইমান সৰু এটা মগজুৰ পৰাই আমি কিমান খিনি কৰি দিছো ন। মানে আমাৰ যিবিলাক কম্পিউটাৰ আছে। বা তোমাৰ আমাৰ যিবিলাক তোমাৰ নতুন নতুন যিবিলাক এ আই- বা তোমাৰ এই যিবিলাক ধৰি লোৱা, - এ বিভিন্ন বস্তু আৰু সেই বিভিন্ন বস্তু বিলাক তোমাৰ- যিয়ে নহয় ন মানে আমাৰ ধৰি লোৱা কেনেকুৱা আমাৰ মানে মগজুতো হ'ব পাৰে ন। সেই মগজুটো তোমাৰা মা- নে ইমান ডাঙৰ আমাৰ ইমান ডাঙৰ নহয় কিন্তু, মগৰজুৰ চিন্তা শক্তি ইমানেই ডাঙৰ তোমাৰ- আমি কম্পিউটাৰ দৰে মানে এতিয়া কি হৈছে কম্পিউটাৰটোক আমি মানে- মানে আমাৰ যিটো মগজু সেই মগজুতকো অধিক মানে জ্ঞানী বুলি ভাবো। কিন্তু, - মানুহে এইটো নভাবে যে সেই কম্পিটাৰ কোনে ওলাইছিল মানুহে ওলাইছিল। সে তাৰে ডেক্সটপ হওক তাৰে যিকোনো আৰু মানে যিবিলাক ডকুমেণ্ট চফ্টৱেৰ যিকোনো চফ্টৱেৰ- এইবিলাক আজিলৈ কোনে সৃষ্টি কৰিছে মানুহে সৃষ্টি কৰিছে ন। মানুহ মানে এনেকুৱা হৈছে মানুহে মানে নাভাবে যে, - মানুহে এতিয়া এনেকে ভাবিছে যে, এই কিনো আৰু এইবিলাক- কম্পিউটাৰ থাকিলে আমাৰ মগজুৰ কি দৰকাৰ কিন্তু, আচল কথাটো কি জানানে? মানুহে যে এইবিলাক বনাইছে সেইটো মানুহে অনুভৱ কৰিব পৰা নাই নেকি মই তাকে ভাবি আছো আৰু মানে। মানে কেতিয়াবা মানে নিজে ভাবা আৰু ভাবাচোন তুমি। আমাৰ যিবিলাক আহ আমাৰ যিবিলাক আজিকালি নতুন এ আই ওলাইছে বা তোমাৰ ধৰি লোৱা, - অঁ' এই বিভিন্ন ধৰণৰ যিবিলাক তোমাৰ এ আইৰ যিবিলাক প্ৰকাৰ, চেত জি পি - জেমিনি হওক বা তোমাৰ ক্লড হওক বা যিকোনো আৰু সেইবিলাক তোমাৰ মানুহে এতিয়া এনেকুৱা ধৰণে ভাবিছে এইবিলাক- ভগৱান বুলি ভাবিছে আৰু মানে তেওঁলোকৰ সকলোবোৰ জ্ঞান আছে আৰু নিজৰ যিটো- টো মগজু সেই নিজৰ মগজুৰ জ্ঞানটো একো নাই আৰু সেনেকুৱা বুলি ভাবে আৰু বাকী- মই ভাবো আৰু কি বুলি কয় এই এইবিলাক যে তোমাৰ আমাৰ যিবিলাক- অঁ আমাৰ ধৰি লোৱা মগজু আছে, এই মগজুতটো কিন্তু এই যিটো আমাৰ- শব্দ প্ৰদূষণ হয়, সে শব্দ প্ৰদূষণে কিন্তু বহুত ক্ষতি কৰে দিয়া। মানে মানুহৰ চিঞৰ বাখৰ এইবিলাকো মানে অলপ চলপ মানে- ধৰি লোৱা মগজুত যিটো আছে মগজুত অলপ প্ৰভাৱ পেলাই কাৰণ যিমানে তুমি এইবিলাক- শুনিছে কিবা, সিমানে তোমাৰ কি বুলি কয় যিটো অ মানে কি বুলি কয় সেইটো- অ মাথাৰ যিটো মানে চাপ বা চাপ- ক লগতে যিটো তোমাৰ এই মগজুৰ যিটো কাম পৰা শক্তি সেইটো নোহোৱা হৈ যায়। এই মানুহ বিলাকৰ ধৰি লোৱা এই চিঞৰ বাখৰ শুনক বা তোমাৰ যিবিলাক বস্তুৱেই হওক- এবিলাকে বাকী মানুহৰ মগজুটো বহুত ডাঙৰ দিয়া ক'বলে গ'লে। ডাঙৰ মানে তোমাৰ এইটো অৰ্থ ক'বলৈ গ'লে মানুহ বহুত বুদ্ধিমতা আৰু এইবিলাক মগজু। ত' মগজুটো আমি যিমান পাৰো সিমান খটাব লাগে কাৰণ ধৰি লোৱা, - আজি ধৰি লোৱা আমি অ এইবিলাক যি কম্পিউটাৰ চম্পিউটাৰ আছে বা তোমাৰ ধৰি লোৱা যিবিলাকেই হওক- সেইবিলাক বস্তু আমি যিমান ব্যৱহাৰ কৰিম ন সিমানে তোমাৰ আমাৰ যি- টো বুদ্ধিমতা শক্তি সেই বুদ্ধিমত্তা শক্তিটো নোহোৱা হৈ যাব। কাৰণ পিছলৈ তোমাৰ কি হব- আমি টো আমাৰ মগজুটো ব্যৱহাৰো কৰিব নোৱাৰিম আৰু ব্যৱহাৰ কৰিব নোৱাৰা ফলত কি হ'ব তোমাৰ অঁ- তোমাৰ আমাৰ যিটো একদম এই যিটো কয়ন, তুমি এখন দা এখন পেলাই থলে যে এখন মামৰ লাগ- গি যাব সেনেকে তোমাৰ মগজুটো মামৰ লাগি যাব আৰু সেটোৱে আৰু কথা আৰু বাকী- পিছে কথা কবলৈ গ'লেতো মগজ মানে যিটো আমাৰ চিন্তা শক্তি তাৰে ওপৰত কথা- ক'বলৈ গ'লেতো শেষ নহয় কাৰণ আমি যিবিলাক কথা এয়া পাতিছো সেইবিলাকতো মগজুৰে পৰা পাতিছো না মানে মগজুৱে আমাক চিন্তা কৰো মগজত তোমাৰ চিন্তা হৈছে সেইবিলাক আমি মুখেৰে কৰিছো খালি। ত মগজুতি সকলোতকে মানে যিটো একদম ডাঙৰ যিটো আমাৰ অংগৰ আৰু মানে দেশৰ অংগৰ সকলোতকে ডাঙৰ যিটো পাৰ্ট আৰু ডাঙৰ যিটো অংশ সেই অংশটোৱে হ'ল মগজু মগজুতটো নহলে আমি একো কথা ভাবিবই নোৱাৰো সেইটোৱে আৰু ক'বলৈ গ'লে বাকী পিছে তুমি কোৱাচোন এই আমাৰ যিটো বৰ্তমান প্ৰজন্ম আছে সেই বৰ্তমান প্ৰজন্মৰ ওপৰত আৰু যিটো এই মগজৰ যিটো প্ৰভাৱ সেই মগজৰ প্ৰভাৱটো কেনেদৰে বা মগৰ মগজৰ যিটো তেওঁলোকে কাম যিটো খটোৱা বন্ধ কৰিছে এইটোয়ে মানে পিছলৈ কেনেকুৱা ধৰণৰ অ প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে মানুহৰ মানে যিটো অ মানে মনত বাহক বা যিটো সমাজ আছে সেই সমাজ। ফলত কেনেকুৱা ধৰণৰ তোমাৰ অ চিন্তা শক্তি বা কেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে আৰু কোৱাচোন অলপ তুমি য জানা আৰু-
হয় দিয়া হয় দিয়া মানে বহুত চিন্তাৰ বিষয় আৰু এইবোৰ মানে। কেতিয়াবা মই এইবোৰে গভীৰভাৱে চিন্তা কৰো ধৰা মানুহৰ মগজেৱেনো কি কৰিব নোৱাৰে যদি সঁচাকৈ ভাবিব পৰা যায়। যিমান উন্নত ধৰণৰ তোমাৰ যন্ত্ৰ পাতি চলি আছে বৰ্তমান সময়ত পৃথিৱীত বা- পৃথিৱীৰ বাহিৰত সকলোতো মানুহে নিৰ্মাণ বা মানুহে মগজুৱে নিৰ্মাণ কৰিছে। ত সেই মানুহৰ মগজুটো কিমান মানে ধৰা ভাল কামত খটালে কিমান ভাল হ'ব পাৰে বা বেয়া কামত খটালে কিমান বেয়া হ'ব পাৰে সেইটো আমি ইয়াৰ প্ৰই তোমাৰ লক্ষ্য কৰিব পাৰো বাৰু এই বিষয়ে তোমাৰ ক'বলৈ গ'লে। আৰু বহুত উ ধৰা কথা আছে। আৰু অ মানে এনেকুৱা নহয় যে তোমাৰ মানুহৰ মগজুতো। কলে বৃদ্ধি হব সেনেকুৱা নহয় মানুহে তোমাৰ ক'লে একো বৃদ্ধি নহয় জাষ্ট নিজৰ ওপৰত বা নিজৰ যিটো দক্ষতা সেই দক্ষতাৰ ওপৰত কাম কৰি থাকিব লাগিব কিবা এটা বস্তু নাজানিলে সেইটোক। চেষ্টা কৰি কৰি শেষ কৰি থাকিব লাগিব তেতিয়াহে মানে। আ কৰি কৰা এবাৰ যেতিয়া শেষ হ'ব তেতিয়াহে মানে জীৱনটোত যিটো। আমাৰ উন্নতি সেই উন্নতিৰ পথটো আমাৰ। আৰু সুবল হৈ যাব বা আৰু সফল হৈ যাব আৰু ক'বলৈ গ'লে। বাকী এই বিষয়ে কথা পাতিবলৈ বহুত আছে পিছত এই বিষয়ে আৰু কেতিয়াবা আমি ভালকে কথা পাতিম কাৰণ। এইবোৰ কথা দচ বা বি বিচ মিনিটত কথা পাতি শেষ কৰ কথা নহয়। আৰু তেতিয়া আমি ভালকে চিন্তা কৰো তুমি মানে শেষ কৰিব নোৱাৰা এটা। কথা বুলি ক'ব পৰা মানে শেষ নহয় আৰু এই কথাবোৰ তো বাকী হ'ব দিয়া নহ'লে। পিছত কেতিয়াবা এই বিষয়ে আমি ভালকে লগ পালে কথা পাতিম নে কি কোৱা।
অ' হ'ব দিয়া হ'ব দিয়া।
দিয়া হ'ব দিয়া তে ৰাখিছো আৰু কিনো কৰিবা দিয়া দিয়া দিয়া।